হেল্লৌ' হেল্লৌ' অঁ শুনিছ?
কি কৰি আছ?
এহ শুব লৈছোঁ আওঁ শু শুম এতিয়া বোলো।
অঁ'
শুম এতিয়া, কি কৰি আছ?
ময়ো সেয়া ভাত পানী খাই বৈ আহিছো আও শুবলে।
অঁ ই শোলেনে?
আজি এই বৰষুণ ধৰি আহিছে একেবাৰে।
অঁ একে গোটেই ঢেক- কণী বিজুলী, অঁ ধে কণী বিজুলী একেবাৰে মাৰি আছে। ছে। মো আকৌ ধে- কণী অঁ ঢেৰকণী, বিজুলী মাৰিলে মোৰ বৰ ভয় লাগে।
মোও ভয় লাগে।
মই একেবাৰে নোৱাৰোং আও। ময় মোবাইল চোবাইল বন্ধ কৰি অঁ। ক?
মোবাইল চোবাইল এতিয়া অফহে কৰিবি আ এইটো ফোন কলৰ পিছত।
অঁ এনেই বন্ধ কৰিম অঁ।
বাকী ক এতিয়া? অঁ এতিয়া ক'ত ক'ত হেৰি গৰম বন্ধ ক'ত ক'ত ফুৰিবলে যাবি?
ক'ত ক'ত মানে এবাৰ মই সেয়া হেৰিয়ে চামগৈ আৰু অ। একলেনে একলেনে যাম তাতে গাঁ চা ধুমগৈ ক।
অঁ এতিয়া গৰমটোত হে- কলেন বা একলেন বা হেৰি যাব লাগে, এয়া কি এইটো? চেৰাপুঞ্জী, শ্বিলং যে।
অঁ সে একেল একে- অঁ অঁ যাম আও ফুৰিম আও এতিয়া স্কুল বন্ধ হ'ব এনেও। গৰম বন্ধতটো ফুৰিবলৈ ভালেই পাওঁ। যাম আহ ক'ত ক'ত নিয়ে ফুৱাবলৈ যাম আহ।
উত্তৰা উত্তৰাখনলো যাব পাৰিবি।
নে উত্তৰাখণ্ড এতিয়াও ইমান দূৰ, এতিয়া ঘপককে যাব নোৱাৰি নহয়, হয় এয়াত- ট্ৰেইনৰ হেৰি চেৰি টিকেট চিকেট কৰি থ'ব লাগিব। আক ধৰিয়ে বা এ প্লেনতো যাব পাৰি হয়, এতিয়া- তাত যে ইমান পইচা লাগিব তিনিটা মানুহ হ'লে হয়। সেইটো কাৰণে ট্ৰেইনত যোৱাই ভাল আ আগ ধৰিয়ে টিকেট কাটি থব লাগিব।
উম' এতিয়াও সময় আছ- ছে নহয় গৰম বন্ধ।
উম' সময় আছে, সময় থাকিলেও নাযাওঁ আ দে পিছত যাম আও। ভাল লাগে তাত হেই বৰফ পৰে নহয় গৰমৰ দিনত। উত্তৰাখণ্ডত, ভাল লাগে।
উম' যাব পাৰিবি যা, মই কলওকো নেজ- যাওঁদে মই এই পাৰ্লা কামটোকে ক শিকি আছো যে। এইটোকে ভালকে শিকি লওঁ আহ।
অ', দোকান এখন, দোকান আছে আৰু, তাতে দিলবি আৰু। কাপোৰ অলপ আনি লবি। কাপোৰ অলপ আনি ল'বি, দোকানত ৰাখি ল'বি।
উম। তাকে কি কৰোঁ এতিয়া মই এতিয়া হেৰিহে কৰোঁ নেকি বেলেগৰ পাৰ্লাৰ এখনত হে সোমাই লওঁনে প্ৰথমতে।
অ
তাকে ভাবি আছোঁ।
অ', আচল মতে সোমাই লব লাগে। এতিয়া তই মানে, বতাহ আহিছে নেকি?
নাই, নাই আহা বতাহ।
অ', বতাহ মাৰা নিচিনা পাইছোঁ মই।
উম, নাই। মই চাই আছোঁ নহয়, বিজুলীহে মাৰি আছে।
অ'।
তাকে কি কৰোঁ, চাই লওঁ আহ, বুজানাই?
অ'।
যদি পাওঁ বেলেগতো অলপ হেৰি গম লৈ থাকোঁ যদি কোনোবা এনেকে পাওঁ কৰ'বাত সুবিধা সোমাইহে যাম।
অ', সেই দোকান এখনত সোমাই ললে, তোৰ তেতিয়া মানে কিয় সুবিধা হ'ব, তোৰ মানে আৰু প্ৰেক্টিচ হৈ থাকিব, গম
অ', সেইটোৱে।
উম।
সেইটো কাৰণে মানে সোমাইহে লম, যি টকা পাওঁ আৰু হয়।
অ', অ', আহা যোৱা খৰচটো টো ওলালেও হ'ব।
অ', সেইটোয়ে আহা যোৱা খৰচটো ওলালেই হ'ব।
মানে তো শিকাও হ'ল, আৰু হেৰিও হৈ গ'ল হয়। পইচাটোৰ লগত কথা নাই, অহা যোৱা, অ'।
পাও নে নুৱও, নুৱাও নাপাও আৰু এতিয়া চেষ্টা কৰি আছোঁ।
উম।
শিকি হোৱাৰ পিছতে মানে বিচাৰিমেই আৰু ক'ত কেনেকে সুবিধা কৰি সোমাই যাব পাৰোঁ। মই মানে এতিয়াই দোকান দিয়া কথা ভাবা নাই। উম, মই ক'ৰবাত সোমোৱা অংকহে কৰি আছোঁ, ল'ৰাটো লাহে-লাহে অকণমান শিকালে ডাঙৰ হ'বগৈ দুবছৰমান।
উম, আগধৰি সি ডাঙৰ হৈ লগ দে, নহ'লে স্কুল চি্কুল পঠিওৱাৰ সময়ত তই সোমাব কৰিব লাগিছিলে এই কামটোতো, তই আগ ধৰিয়ে কৰিলি যে। এতিয়াতো ইফালেও নহয়চে সিফালেও নহয়চে তাই স্কুল দি লৈ পেলাই এইবিলাক কাম কৰিব লাগি শিকিব লাগিছিলে।
সেইটো ভুল কৰিলোঁ এতিয়া, মই ভাবিছোঁ সোনকালে শিকোৱা।
সোনকালে হে মানুহে সেইটো কাৰণে উৎপাতকে কাম বিলাক কৰিব নালাগে, গম পালি?
উম, উৎপাতকে মানে, এনেকে উৎপাত উৎপাতকে কৰা কাৰণেহে পাৰিলো, নহ'বা মই এইটো কল্পনা মোৰ কিমান বছৰৰ পৰা আছে, একবাৰে ছোৱালীজনীৰ সৰু পৰাই এইটো মানে মোৰ সপোন আছিল।
তেতিয়াই‌ কৰিব লাগিছিলে।
তেতিয়াই কৰিবলে তেতিয়া মোক সহায় কৰোতা মানুহ নাছিলে, গম পালি। মোক, এনেকে চাই দিয়া। ইজনীক সোধো শিকোতে কিমান গ'ল, একে এক লাখ গ'ল ইজনীক সোধো কিমান গ'ল? তেনেকে মানে চবেই বেছি আৰু এক লাখ টকাৰ দামটো খোৱাৰ লগে লগে নিশিকো যা, আমাৰ কাত, নাই মানে হেৰি নাই, এনেকে ভাবি থৈ দিওঁ, এতিয়া যেতিয়া তাইৰ ডাঙৰ হ'ল, তাইবিলাক অলপ জানা শুনা হোৱা পৰাহে মই অলপ সকাহ পাইছোঁ, এতিয়া তাই মোক ঠিক কৰি দিলে হয়।
নহয়, মানুহবিলাকে এনে কয়, আগতে গম পালি।
অ,
আগতে এতিয়া এনে কয়, তেনেকে এজনীক সেয়া কি শিকোৱেই, আমাৰ মায়েও সুধিলে তুমি শিকা যদি আমাৰ একো শিকাই লোৱা, বা ক'ত শিকিছিলা আমাৰ এইও শিকক গৈ। ই, মইকে এক লাখ টকা গ'ল, এনেকুৱা নিচিনাকে কয় যে আমি ভ খাই যাওঁ মানে, গম পালি।
উম, সেইটো কাৰণে নিজে গৈ সুধিব লাগে মানে, আজি কালি, মোবাইলৰ যুগ, মোবাইলতে গম পাওঁ।
আগতেটো মুবাইল নাছিলে, এতিয়াহে, এতিয়াহে এই হেৰি হৈছে, মোবাইলটো মানুহে এইবিলাক গম গতি, ফোনৰ নম্বৰো দি দিয়ে, কিবাও দি দিয়ে বুজা নাই। এতিয়া দিনত এইবিলাক নাছিলে নহয়, মোবাইলৰ যুগ ইমান।
উম,
সেইটো কাৰণে তেনেকে তলকা মাৰি, মাৰি, থকা গ'ল। এতিয়াহে ত, ইমান একে এক লাখ, দুই লাখ, টকাও নহয় হয়।
অ,
উম,
তেতিয়া সেইটো কাৰণে হ'ব আৰু ভালকে শিকি ল, দোকান এখনতে সোমাই লবি আৰু তাতে মানে আহা যোৱা খৰচটো ওলালেও হ'ব আৰু।
উম, উম, সেইটোকে ভাবি আছো।
অ, তাৰপিছত এতিয়া হেৰি কি বুলি
কি?
ভাত-পানী খালো শুলু অ, শুবয় এই লৈছিলো, তই ফোন কৰিলি যে। অ, নাই বোলো, কাইলৈ আকৌ। ধেৰ কাম আছে নহয়, মোৰ একে। কামৰ পৰা ৰেষ্ট নোপোৱা হৈছো, এইকেইদিন দে একে মানে। এইকেইদিন ঘূৰি ফুৰতে, ধেৰ কাপোৰ মানে উম, ধেৰ ঘৰ-চৰ মানে হেৰি হৈছে যে ভাল কৈছো আজি, শুই কেনে যাম। মানে বাহিৰখন একেবাৰে গোটেই জংঘল হৈ গৈছে।
কাম কৰা মানুহ এটা লগাই দিবি।
অ, সেই লগাই দিব লাগিব, তেওঁ মই মানে অলপমান নিজে ওচৰ-পাজৰ খিনি নিজে হেৰি অকণ কৰিছো কাটিছো। কিনো আৰু হয় অ, এনেই থকা সলনি অকন কাটিছো, কিন্তু বেছি সিফাললৈ যোৱা নাই আৰু।
মই মইতো নিজে কওঁ, মই এতিয়া সময় নোপোৱা হলোঁ কাৰণেহে, ভাতে পানীয়ে গোটেই ঘৰ কাম সোপা, আগতেটোন মই এইবিলাক কাম নিজে কওঁ।
অ, চোতালত বাৰু হোৱা নাই, এই পিছফালৰখনত পুতুককে হৈ আহে, চোতালখন মানে এনেকৈ চোতাল খাওঁতেই মানে উঘলি উঘলি দিওঁ, হ'লে সেইফালে ইমান হ'বলৈ হেৰি পোৱা নাই।
সেইটোয়ে কৰিবি অকনমান হওঁতে এনেকে উঘলি উঘলি দিবি।
পিছফালে মানে কি হয় এতিয়া ভয়ও লাগে সাপ চাপ ওলাহে বুলি মই ইমান, পিছফালৰ দৰজাখন তলা লগাই থৈ দিম সিফালে মই নাযাও ইমানে ইমান,
নেযাবি পিছফালে হেৰি অফ কৰিয়ে থৈ দিবি।
মহ চহ সোপা সোমাব বুলি দৰ্জাখন মানে মই এনি টাইম তলাই লগাই থৈ দিওঁ আহ,
উম উম,
নোখোলাই হৈছো আৰু তেও মানে খুলি পেলাই চাও মাজে মাজে। সেইয়া তালেও মানে ইমান জংঘল মানে অকণ দূৰলৈ এখিনি হঁত নাই অকণ- খাৰি কৰি থাকো যে, সিফাললৈ অলপ হৈছে সেইখিনি কাটি দিব লাগিব। মানুহ এটা ল অ আছে এ সেয়া অকণ, নোৱাৰো নহয় অকমান কাটো ভাগৰ লাগে যে,
উম
বোলো মানুহ এটাকে লগাই দিম আৰু কাইলৈ মানে উ মানুহ এটা বিচাৰোঁ। তাৰপিছত গোটেই খিনি কাটি কৰি। উম মানে এতিয়া জংঘল হব দিব নালাগে গম পালি সেই বাৰি, দিনত জংঘল দিবই নালাগে কিন্তু হয় আকৌ এইটো দিনত হে ঠাণ্ডা- দিনত আকৌ ধুনীয়া একেবাৰে ফট ফটীয়া হৈ থাকে। একদম এতিয়া একে গৰমৰ দিনত একেবাৰে তই কাটি উঠিবিহে আ
আকৌ হয় মানে কি বৰষুণ পৰে যে আকৌ মানে জীপ খাই আহে।
অ মোৰ একে খং উঠি আছে কাটি উঠিছো সেই কিমান দিন হৈছে। মই কটা নাই ধৰি ল মানুহে কাটিছিলে কিন্তু হে আকৌ, লগতে যি হৈ আহিছে একদম গোটেই জংঘল। কিন্তু বস্তু বিলাক তেনেকে ভাল নহয় তই কিবা এটা ৰুবিচোন তোৰ সেই গছ, পা একদম হেৰি হৈ যায়গৈ।
লেৰেলি গৈ-
মানে লহ পহকে নাহেই যেনেকে এয়া, এ সেইবিলাকত বন চন বিলাক একে গোটেইে জোপোহাৰ হৈ আহে ল'ব পহ হৈ আহে।
উম
কিবা এটা বস্তু ৰুলে কেতিয়াও ন নাহে মানে গম পালিনে।
উম উম সেইটোৱে,
অ তোৰ পানখিনি কি হৈছে আৰু
পাণ চান মোৰ ধুনীয়াকে হৈছে।
অ বেছিকে হ'লে পাৰি পেলাই পিচি দিবি এনেই নহ'লে পকি কৰি সৰি যায়।
উম আমাৰ ঘৰত খাওঁতে যায় ইমানে তামোল খোৱা যায় আৰু ঘৰত খাওঁতে আধা খিনি সেয়া শেষেই হয়।
বেচি দিব লাগে অলপ উম,
তাকে চুফাৰী অলপমান কৰিছো সেইখিনি বেছি এতিয়া কিমান মান পাও আৰু
তই একে কম দামতে বেপাৰী আহিলে দি নিদিবি চুফাৰীৰ দাম বহুত গম পালি।
বেপাৰী আহে বুলি কওঁ যে লৈ যায়গৈ হয়।
হে কম দামত নিদিবি বেপাৰী বিলাক কেটো একেবাৰে বহুত দাম দাম আমি কিনিব গ'লে ইমান দাম। তই একেবাৰে কম দামতে দি দিয়া, নিদিবি এইবাৰপা নিদিলে থৈ দিবি ঘৰতে খাবি।
উম আকৌ যে পোক ধৰি যায় থৈ দিলে।
উম উম উম।
এইবাৰ এনেও দুদিন দেৰিয়ে হ'ব, কিয় দেৰি হ'ব এতিয়াও বাকলি গুচোৱাই নাই গোটা চুপাৰি কৰি থৈছো হে।
অ তেনেকেই থৈ দে।
অ মানে বাকলিয়ে গুচোৱা নাই, গো
অ গোটাটো হ'লে বেয়া নহয় দে, গম পালি।
উম উম।
সেই ফালি ফালি কৰিলেহে পোকে ধৰে। হ'ব দে ন শুও দে টোপনি ধৰিছে, বুজিছ।
অ হ'ব দে।
শুও গৈ যা কাইলৈ স্কুল আছে।
অ অ স্কুল আ
আমাৰ এই নেযায় আজি পৰি ক্ষা শেষ হৈছে কাইলৈ স্কুল নাযাওঁ বুলি কৈছে, মই বোলো যাবই লাগিব স্কুল ক্ষতি কৰিব নোৱাও।
নিদিবি ক্লাছ হ'ব।
ক্লাছ হ'ব অ, হ'ব দে ৰাখো। শুই থাক গৈ যা।
হ'ব দে।